অতে
এয়া বহি আছো। তুমি তই কি কৈছ?
মইয়ে ইণ্টাৰ্ণ আহিব কাইলে আমাৰ সেই মডেল দেখাব লাগে কাটিং কৰ পেলায় তাকে এইয়া কাটিং কৰি পেলায় মডেল বোৰ বনাই আছিলো।
কিহৰ কাটিং?
মানে এইবোৰ টপ শিকাইছিলে তাৰপিছত ব্লাউজ পেণ্ট, ফ্ৰক স্কাৰ্ট সেইবোৰকো কাটিং শিকাইছিলে মানে
অ, এতিয়া কি এতিয়া সেইবিলাকৰ কাটিং গ আছে। ক'ত কাটিং আছে কাপোৰত নে কাগজত।
কাপোৰত-কাপোৰত মানে সৰু সৰুকে বনাই নিব দিছে আৰু মডেল উম তেনেকে বনাই-বনাই। হেৰিয়ত এনেকে মানে লগাই নিব লাগিব। কাটিং কৰিব পৰা হৈছো আৰু অলপ চলপকে
অ', কাটিংটো মেইন আৰু কাটিংটো শিকি ললে চিলাইটো আৰামত পৰা হ'ব।
অ সেইটোৱে কাটিং টো মেইন আউ
উম, ময়ো ব্লাউজৰ কাটিং শিকি আছো। উম হৈচেগে আৰু।
অ', অ',
একদম হেৰিয়ত
অ।
তাৰপৰা পাৰিমগে চাগে মই এলাহ কৰিহে আছোঁ হেৰি চিলাবলে এই পিজ। বিলাক ইমান ভাগিছে মেচিনতো কিবা এটা মোৰ হেৰি হৈ আছে। আম যোক হৈ আছে।
অ।
দুটাই আছে মেচিন পুৰণাতো অকমান বহুত দিন ইউজ কৰা নাই যে, খহৰ। এটা হৈ আছে তাৰ নতুনতো ভাল হৈ আছে কিন্তু হেৰি হৈ আছে। বেজি কিবা এইটো তলৰ হেৰিটো কি বুলি কয় জানো সেইটো ইমান ভাল। ভালকে জোখত পৰি থকা নাই বেজিবোৰ ভাগিছে।
অ, অকমান কাৰোবাক দেখুৱাই নিনিব আকৌ জনা বুজা মানুহ এটা।
তাকেহে মই এই আমাৰ ওচৰৰে ল'ৰা এটা গাড়ী লৈ ওলাই যায় তাক কৈছো। কোনবা এটা সময়ত প টাইম পালে চাই দিবিচোন। চাই দিম বুলি কৈ আছে বাৰু।
অ-অ ভালকে চাই দিবলে ক'ব।
উম উম।
সেই বতৰটো তাকেহে কিনো কৰি আছে এইবোৰ বতৰটোৱে।
তাকেহে ঘূপ মাৰি ধৰিছে। কিবা এবাৰ ৰ'দ দিয়ে এবাৰ ঘোপ মাৰি বৰষুণ আহিবলৈ ধৰে কিবা বতাহ চাতি আহিব নিচিনা। নিচিনাহে ভাপ এটা হৈ আছে।
অ', বহুত ডাঙৰকে।
অ,
তেনেকুৱা লাগি আছে হয় বাৰু দেই কথা এটা
লক্ষণো তেনেকুৱা তেনেকুৱা লাগিছে, আৰু ধোৱা ধোৱা কুঁৱলী কুঁৱলী তেনেকুৱা টাইপ। হৈ থকা নাইনে? আজি ৰাতিপুৱ পুৱা সময়ত কুঁৱলী পৰি আছে, কুঁৱলী তাৰপিছত আকৌ বতৰ ৰ'দো দিছে তা পা আকৌ বতাহো মাৰিছে বৰষুণো সোমাইছে তেনেকুৱালৈ চালে মানে মানে কিবাত তাহ আহিব নিচিনা লাগে।
অ হ'বও পাৰে বতাহ আহিবও পাৰে মানে বতৰটো এয়াহে আৰু এনেকুৱা
উম আৰু বৰষুণ আহিলে নৰ্মেল কে নাহে নহয় গাজ জনী ঢেৰকণী একদম, চব একেবাৰে ধেৰি কৰি আহে
সেইটোে আজিকালি সেইটোহে ভয় লাগে এই গাজনী হেকনী বোৰ যে চববোৰ যে লগতে আহে বৰষুণৰ লগতে যে একদম
অ' আগতে পথাৰত মানুহে বৰষুণ দিলে মা ৰুৱনী ৰুই ভাল পাই, হালোৱাই হাল বাই ভাল পায় অ', এতিয়া গাজনি মাৰিলে মাত্ৰ ৰক্ষা নাই আৰু
পলাম এনে মইটো নোৱাৰো দেই ভাই থাকিব।
কোনেও নোৱাৰেও আজিকালি গাজনী বুলিলে ভয় লগা হৈছে। ইমান মানুহবিলাকৰ হেৰি হৈছে, উম। তাকেহে পাই আহিছোঁ। প্ৰকৃতিয়ও মানে যেনেকুৱা ৰূপ লৈছে পানী হ'লে মানে একদম মানুহ দুনু শেষ কৰি মহতিয়াই আনে ঘৰ দুৱাৰ, ন'হলে নাই।
নহ'লে নাই এইবোৰ প্ৰকৃতিৰে মানুহ, মানুহৰ অত্যাচাৰ বোৰ কম হৈ থকা নাই নহয় অ'
অ' সেইটোৱে, অত্যাচাৰো বাঢ়ি, পাপ হৈছে সেইকাৰণে সহিবই
সেই কাৰণে পৃথিৱীয়ে সহি সহিব পৰা নাই সেইটোৱে হৈছে মানুহবোৰ কৰিব অত্যাচাৰবোৰ
তাৰাপা এতিয়া কলেজ সেই কিন্তু কি বন্ধ হৈ আছে?
ক'লে যে এইকেইদিন বন্ধ মানে আজি দেওবাৰ কাৰণেহে বন্ধ আছে তাইচত কাইলে কাইলৈ আকৌ সেয়াই হ'ল, তাৰ পিছত পৰহিলে আকৌ ৰিপৰ্ট দিবগে লাগিব নেকি?
অ'।
পিছতহে আজৰি হ'ম আৰু।
অ আকৌ ভৰি কিবা হৈছে বুলি শুনিছি
এই ভৰি মোৰ ন'কবই আৰু সেইদিনাখন পৰহি দিনাখন দেই পৰহিদিনাখন হেৰি আবেলি ফিল্ডৰ ৰাতি বা বোলো একো নাই তাচত আবেলি খুলিলে গলো চেনে দৰি দিনে মুচুকা খালো মানে অলপ। চাওঁ মোচোকা খাই পেলাই আৰু ৰক্ষাই নাই আৰু ৰাতিলৈ একদম ভৰি চৰি উখহি মেলি একদম অৱস্থাই নাই।
অ'।
পিছে মানে মানে তাৰপিছতে সেয়া হ'ল নহয় হে তাৰপিছতে কালি দেখাই আহিলো আৰু নোৱাৰিলো আৰু থাকিব মানে।
অ' তো আকৌ
অ'।
মই সেই কোৱাহে শুনিছিলো বোলে ভৰিত দুখ পালে বুলি কোৱা শুনি মোৰ খবৰটো ল'বচোন, আমিও আজি নাছিলোঁ আগবেলাই পলিঅ' আছিলে আজি পলিঅ' খুৱাবলৈ নিলো লৰাহঁতক
আহ।
খুৱাবলে নি মেলি একপাক ফুৰি আহিলোগে। তাকে ৱেইটটো জুখিলোও বৰ বেছি কমি কম হৈ থকা নাই, মোৰ ষাঠি কেজি মোৰ লগৰ এজনীও ষাঠি কেজি।
অ'।
আৰু এজনী আছিলে আকৌ শকত বা অকণমান হেৰি অকণমান সৰু বোৱাৰীজনী তাই আকৌ পয়সত্তৰ কেজি ট্ৰেইছ
অ'।
তাকে ভাবিছো বোলো ৰেদবোৰ বাঢ়িছে খোজহে কঢ়িবলৈ লব লাগিব নেকি।
অ' স্বাস্থ্যটো প্ৰতি সৰব হৈ পৰিছে নি?
তাকে হে, এতিয়া ষাঠি কেজি বুলি ৱেট টো দেখা পা ধৰিলে বাটটো আহোঁতে নে কম ফুপনি উঠিছে নে এনে যাওঁতে তেনেকে গ'লো
জুখি মেলি মানে খোপা জোপাহে আহিছে
অ ৱেটটো বাঢ়ি গ' মানে ফুপইনটোও বাঢ়ি গল গুচি গ'ল মানে নিজে মনতটো হেৰি আহ
এই যে মনত মানুহৰ মানুহে কি জানে ভা এই মানুহে ভাবি ল'লে যে চব যে হৈছে যায় সেইটো্ত
অ সেইটোৱে অ এতিয়া সেই মানুহ এজনীয়ে মানে পচপন্ন কেজিত তাই কৈছে মই তহঁতকে ডাঙৰ শকত শকতহে লাগে দেখোন মোক তথাপি মই পঁচপন্ন কেজিহে নে মই বৰ দুখ কৰিছে নেকি মোৰ দহ কেজি মান লৈয়ে লওক আমি বেয়া হে পাইছোঁ
তাকে আহে পাই তেনেকে কৈছে নেকি হ হ হয় এইবোৰ কনো এ আচলতে কি জানে নাই মানুহৰ শকত তোৰ লগত এই ৱেটটোৰ কথা নাই মানুহৰ হাঁহ বিচাৰ কিমান মজবুত কি কথা কি বৰ্তা সেইবুকৰ লগতহে কথা মানে শকতটোৰ লগত মানে হেৰিতয়ে ৱেইটোৱে মেটাৰ নক কৰে উম মানে যে কয় এই বহুত শকত
বাহী চাইডতো দেখি শকত দেখিলে ভিতৰখন খোপোলাও হ'ব
অ ফোপোলা সেইটয়ে সেইটয়ে যি মানে কঠা টো যদি পাতলা ন সেইবোৰ মানুহ ফোপোলা হয়
ফোপোলা হয়তো উ হ'লেও পাৰে সেই শকত অকনমান বাঢ়ি গ'লে ভয় লাগে মাইকী মানুহ প পঞ্চাশ প পঞ্চাশ পঞ্চল্িছ এনেকুৱাই হ'ব লাগে তেতিাহে বেমাৰ চেমাৰ বৰ পৰা হেৰি হৈ থাকে
অ ষাঠি ষাঠি বেছি হ'ব নালাগেেই
উম বেছি হলে মানে বেয়া কাম চাম
বেয়া উম লে কিবা এটা কোৱাৰ পিছত ফোপনি উঠিব কিবা হব কিবি হব ব অশান্তিে
আমাৰ আমাৰ ৰাস্তাত কোনোবা ই চৰ মানুহে ঘৰ মানে আমাৰ আমাৰ ঘৰ ফালে যাওঁতে যে এই তিনিআলিটো যে চুকোৱা মানুহ ঘৰ
আহ
পোৱালি এটা মানে একদম ৰাস্তাত দিলে এইফালে পথাৰৰ ফালে ঘাঁহ আছে মানে বহুত ঘাঁহটো খাব কাৰণে তাই সেই তাত নি নি নমায়ো মানে তাইক নমাব নোৱাৰিলে আৰু পোৱালিটো উঠি পেলাই এতিয়া ৰাস্ততে কামুৰি খুজছে তথাপিতো তাই ঘাঁহনিলে নাযায় মানে ইমান ষ্টেণ্ডাৰ্ড গৰু ষ্টেণ্ডাৰ্ড হল
হাঁহ
হেয়া অ তাকে চাই আছো পোৱালিটো ই ইমান খেদি খেদি দুজনী মানুহে খেদি খেদি তাইক তললে নমাব নোৱাৰিলো আৰু
উম এইবোৰ এই ন হ্ল বস্ত
ওচ-ওচৰতে অ ওচৰতে কঠিয় পাৰি থৈছো। তাই সেইকডাল লিুলিব তাই নেহেত নথকা তটা কামো মাৰিবগৈ পাৰম বুলি এইটো ধাৰণাতে তাই পদূলিততে ঘাহ খায় আছে
হা হা হা
তাৰপৰা তোমালোকৰ ৰোৱা তোলা কৰিছ নে
আমাৰ ৰৰাটোলা মানে আমাৰ ৰৰাটোলা হোৱা নাই হবহে এতিয়া এ দউেতাই আজিৰ পৰা কোৰ মাৰা আৰম্ভ কৰিছে আৰু ৰৱা টলা এটা ষ্টাৰ্ট কৰিবহে আৰু লাহে লাহে মানে এ আমাৰ কি হয় জানে না আমাৰ দিয়া পিছত মানে আৰু ৰক্ষা নাই চবৰে একদম এদিন ইফালে সিফালে মানে তেনে কৰি মেলি সোনকালে আজৰি হৈ যায় উম আজৰি হৈ যায় মানে উম এবাৰ ওলোৱা পিছত মানে পথাৰলৈ আকৌ সময় নাই আৰু
সময় নাই এদিন ৰা ন নন ষ্টপ লাগিব আৰু
ৰাতিপুৱাই যাব একেবাৰে আবেলি আবেলিহে ঘৰত আৰু
আগবেলা মাতি ৰুবো পাছবেলাক কঠীয়া তুলিব
কঠিয় দ পৰা একদম তেনেকুৱা মানে আমাৰ
কঠা দুৰনি চাগে তোমালোক।
পথালাৰ আমাৰ দুৱণিত আছে অ ওচৰত নাই এ এ কেই অকমান ওচৰত আছে দুবিঘা মান ওচৰতে বাকী খিনি দূৰণিত দুৰণিত
এ দূৰণিত হলে দিগদাৰ হয় অ, চাহ তাহ এককাম নিবলৈ মেলিবলৈও।
আৰু দূৰণি হলে কি হয় জানে নাই বিশেষ অসুবিধাতটো এইটো হয় যে ধৰি লও আজি বহুতে ৰ'দ দিছে দেই। গুচ আহ, সকালে গুচি আহিলেমাৰ পিছেল আকৌ দৰণিলৈ যাবলৈ মন নযায়।
এলাহ লাগে অ বোলে সেই ইমান ৰু দিছে অকমান ৰুই পেলাই আকৌ পিছত আহিম বুলি কবলে উ সেইটো
টো এলাহ লাগে
আৰু আজিকালি আৰু আজিকালি ৰ'দ মানে এনেকা ৰ'দ দিলে মাত্ৰ সেই সন্ধিয়া বেলিও পৰিব ৰ'দো সামৰিব
ৰ'দো সামৰিব অ সন্ধিয়াও হয়গে ৰ'দো সময় অ, বৰষুণ দি দিও পেল - পেল - পেল। তেওলোকে সেই তেনেকুৱাই হয় আৰু উম।
তাকে আমাৰো কঠীয়া বৰ বিশেষ ডাঙৰ হোৱা নাই এই বাৰীতে পাৰিলো আমা চাগে দেৰি হ'ব নেকি আৰু দহ দিন মানৰ পাছতহে ৰুব পৰা হ'ব
অ - অ এ চব জোখতকে বেছি সোনকালে কৰি আজৰিকও লাভ নাই। আৰু এইবোৰ দেৰি দেৰি কৰি থাকিও লাভ নাই গম পাইছ
একেবাৰে গছবোৰ হব পোকে খাব এই শাওনৰ ভিতৰতে ৰুব লাগে আৰু মানুহে
অ, সেইটয়ে শাওনতে বেছি পিছলে থব নালাগে বেছি আগতীয়া কৰি একেবাৰে খৰা ধৰা।
উম, শাওনৰ বিশ তাৰিখৰ- শাওনৰ বিশ তাৰিখ মানৰ ভিতৰত ৰুই কমপ্লিট হব লাগে মানহ এতিয়া মানে ধানটো খেতিটো ভাল হয়
খেতিটো ভাল আৰু সেইটো বতৰৰ লগত বহুত কথা আছে পাৰি যাত সিদিনাখন ফুলিলে নহয়।
অ ফুলিলে নি পাৰিজাট আৰু ফুল আৰু ৰাতি ৰাতি ফুলি ৰাতিয়ে সামৰে মানুহে নেদেখি
উম, নাই দেখে অ, ফটোতে আজি ক্লিক কৰি থলে দেখে আৰু।
অ এতিয়া তোমাৰ ঘৰত আছে যেনিবা তুমি খাপ পিতি চাই থাকিবা ফুলিব খুলিবগে মোৰ ঘৰত
অ কি হয় জানে নাই পাৰিজাত যে ফুলিব সেইটো কথা পাই কেলে নাজানো দিনত কোনেও গম নাপায় মানে ফুলজোপা হেৰি হৈ থাকে যে দিনত গমেই নাপায় তাৰপিছত ৰাতি যেতিয়া ফুলে ন যেতিয়া বাহিৰত ওলাই যোৱা দে যায় ন তেতিয়াহে মানে দেখা পায় মানে। এনেকৈ যে ফুলি আছে
উ, সেইটোৱে পাৰিজাতৰ মহত্ব চাগে।
অ সেইটো চাগে
কলিটো চাগে সেই কেচা একেবাৰে সৰু কলি হৈ থাকে তাৰমানে। কলি হিচাবত দেখি
কলি কলি হিচাপ নেদেই সেই মানে সেইটো এই পাত নতুনকে যেনিবা কুঁহি পাৰ উলিয়াব লগাক কে ঠাৰিটোহে দেখি নেকি
অ, সেইটো কথা।
তেনেকুৱা সেইকাৰণে মানে সেইটো যে ফুল ফুলিব সেইটো মানে ধৰিব নুৱাই
উম তাকেহে মোৰ সেইটয়ে উম, ধৰি চ- চাবলে মন যায় কিন্তু আজিলৈকে চাই এনে পাৰিজাতজোপা ওচৰ মানুহ এঘত আছে ইমান গুৰুত্বই নিদিওঁ এইটো চিজনত ফুলে বুলি জনা হলে আকৌ গুৰুত্ব দি চালো হেঁতেন
আহ
জানোৱে নহয়
সেইটো কথাটো ম অ অ হ'ব বৰষুণ আহিছে আমাৰ ইয়াত
আমাৰ ইয়াতো বৰষুণ আকৌ আহিব - আহিব ধৰিছা আৰু।
অ, অ, ঠিক আছে হ'ব অ'।